হেল্ল'?
হয়, নমস্কাৰ।
অ'! নমস্কাৰ, নমস্কাৰ। অ'! হয়। অ'! সেই গৰমৰ কাৰণে, ওলাই যোৱাই নাই। মই ঘৰতে আছোঁ।
হয়! সেইবিলাকে, একো একোটা ঋতুৰ পৰিৱৰ্তন। এতিয়া, গ্ৰীষ্ম ঋতু যিহেতু, হয়নে? বৰষা, গ্ৰীষ্ম, বৰষা, হৰৎ, হেমন্ত, শীত, বসন্ত।
হয়!
একো একোটা ঋতুৰ
হয়!
সেই, অনুপাতে আমি, এইবিলাক উপভোগ কৰিব লাগিব। গৰমৰ দিনত গৰম! চোৱা? গৰমত আমি, গৰমটো যিহেতু, আমি নেওচিব নোৱাৰোঁ। আমাৰ যিহেতু, আপোনাৰ কৃটিম তাপ, শীত-তাপ নিয়ন্ত্ৰক যন্ত্ৰ নাই, এ চি নাই। চ' আমি, গৰমটোকে ভাল পাব লাগিব! গৰমক লগতে, আমি মিতিৰালি কৰিব লাগিব। ঠাণ্ডা, ঠাণ্ডাৰ লগতে মিতিৰাপ কৰিব লাগিব।
হয়, হয়!
হয় নাই? আমি, গোটেইখিনি ঋতুকে, ভাল পাব লাগিব! আমিতো প্ৰকৃতিৰ লগত যুঁজ দিব নোৱাৰোঁ।
হয়, হয়!
প্ৰকৃতিৰ পক্ষে আমি, প্ৰতিবাদ কৰিব নোৱাৰোঁ।
হয়, হয়!
যিহেতু আমি, আমাৰ প্ৰান কৰ্তাই, সৃষ্টি কৰ্তাই যেনেকে, প্ৰাকৃতিক ৰূপ দিছে, সেই ৰূপকে আমি ভাল পাব লাগে। গতিকে, বৰষুণ সৰ-সৰাই পৰিছে, গছ-পাতৰ ধূলিবিলাক উৰুৱাই দিছে। গছ বিলাক নতুন পাতেৰে, সেউজীয়া পাতেৰে, কুঁহি পাতেৰে, জিলিকি উঠিছে। এওঁলোককোতো বৰষুণ লাগে। আমি, যদি কংক্ৰিটৰে চাৰিও ফালে ঢাকি ৰাখো। গছ গছনি কাটি তহলিং কৰি আমাৰ- ইচ্ছানুযায়ী যদি আমি- প্ৰকৃতিক যদি আঘাত সানো-
হয়, হয়।
অঁ। সেইটোটো ভাল লক্ষণ নহয়।
হয়, হয়।
এনেকুৱা ধৰণৰ কিছুমান কথা আহি পৰে।
হয় অলপ আগতে মোৰ লগৰ এজনী ছোৱালীয়ে ফোন কৰিছিলে। তাই হেৰি- তাই মানে উত্তৰ গুৱাহাটীৰ, সিহঁতৰ ফালে বোলে বৰষুণ দি আছে। মই বোলো আমাৰ ইয়াতে- গোটেই ৰদ, তাই কালি বোলে বৰষুণ দিয়া আছিলে। এতিয়াও ডাৱৰীয়া হৈয়ে আছে বোলে। এইয়া আমাৰ এইফালে একো নাই এইফালে বৰষুণ চৰষুণ।
আমাৰ এইফালেতো এতিয়া বৰ্তমান বৰষুণ নাই।
হয় সেইটোৱেটো।
গুৱাহাটীত বৰষুণ দিলে অলপ অসুবিধা হয়, জানে নে কিয়?
কিন্তু ইমান গৰমত আৰু মানুহৰ ত দিগদাৰ নহয়।
হয়, গুৱাহাটীত বৰষুণ দিলে কিছুমান অসুবিধাই দেখা দিয়ে। যেনে ধৰক- চাৰিওফালে আপোনাৰ- নলা নৰ্দমা বিলাক চাফা কৰাই নহয় তেওঁ সেই- বিজ্ঞান ভিত্তিকভাৱে বনোৱা হোৱা নাই।
হয়, হয়।
গম পাইছে নে পানীতটো কোনফালে বৈ যাব লাগে। সেইটো কোনোবা ঠাইত কৈ গৈছে আকৌ কোনোবা ঠাইত গোটাই বৈ আহিছে।
হয়, হয়।
শেষত কি হয় কৃত্ৰিম বানৰ সৃষ্টি হয়, কৃত্ৰিম বানৰ পৰিৱৰ্ত-
পৰিতাপত কি হয়, বহুত মানুহ বেমাৰ আজাৰত ভোগে। চাৰিওফালে মানুহ। বহুত কষ্টত জীৱন নিৰ্বাহ কৰে, কাৰোবাৰ- ঘৰত পানী সোমাই বুজি পাইছে নে কথাটো। অঁ কৃত্ৰিম বান্ধটো অতি পৰিতাপৰ বিষয়। আমি কেতিয়াবা- নদী- কৃত্ৰিম বানৰ পৰা মুক্ত হব বিচাৰো। আমি গুৱাহাটীখন নতুন- সেই নলা নর্দমা বিলাক- বনাব লাগিব আৰু মানুহ বিলাকো সচেতন হোৱাৰ খুব দৰকাৰ।
নল নৰ্দমা বিলাক অত্যাধুনিক হলে ভাল হয়।
অত্যাধুনিক হ'ব লাগে। আৰু মানুহবিলাকৰো সচেতনতা বৃদ্ধি পাব লাগিব।
হয়, হয়।
আমি খাওঁ পানীৰ বটল এটা। কিনি খালো আৰু আমি সেইটো দলিয়াই দিলো হয়নে আৰু যাম। জাবৰ-জোঁৱৰ য'ত ত'ত পেলাও আমি, সেইবিলাক গৈ মেলি সেবিলাক নলা-নৰ্দমা বিলাকক জাম লগাই দিয়ে চাৰিওফালে সেইবিলাক বন্ধ কৰি দিয়ে। আমি চবটো বৈ যাব নোৱাৰে
হা' হা'
সেইটোৰ কাৰণেও আমি মানুহবিলাকো, ইংৰাজত এটা শব্দ আছে চিভিক চেন্স এইটো আমি এই যে, সামাজিক দায়বদ্ধতাটো আমি নিজকে সমাজৰ প্ৰতি
উম' হয়।
একো একোজন নাগৰিক হিচাপে সু নাগৰিক হিচাপে আমি কিছুমান দায়িত্ব আৰু কৰ্তব্য থাকে ডিউটি
হয়, হয়-হয়
চবে আমি, কৰ্তব্য বিলাক পালন কৰিব লাগিব। হয়
কিন্তু উন্নত দেশ বিলাকত বানপানী সিমান নহয় নেকি? সিহঁতৰ
উম, চব দেশত নহয় বানপানীটো কাৰণ তেওঁলোক উ, তেওঁলোকৰ নগৰ বিলাক চহৰ বিলাক খুব পৰিকল্পিতভাৱে বনোৱা হৈছে একো একোখন নগৰক সুপৰিকল্পিত ভাৱে
হয় হয়
বিজ্ঞান ভিত্তিক পৰিকল্পনাৰে সজাই তোলা হৈছে এওঁলোকৰ তাতে বহুত, নিয়ম মানু বৰ্তিতা পালন কৰে। নাগৰিকসকল সচেতন থাকে
হয়
অ' আমাৰ দেশতো সচেতনতা বৃদ্ধি পাইছে। কিন্তু এতিয়াও বহুত পিছ পৰি আছে, সেই সকলোবোৰৰ কাৰণে এটা শ-শৈক্ষিক জাগৰণ তুলি ধৰিব লাগিব শৈক্ষিক জাগৰণ তুলি ধৰা মানে শিক্ষাৰ প্ৰসাৰতা জাগৰণ গম পাইছে, শিক্ষাৰ প্ৰসাৰতা যেতিয়া নেকি সকলো নাগৰিকৰ মাজত শিক্ষাৰ প্ৰভাৱ পৰিব। তেওঁলোকে নিজে নিজে বুজি উঠ উঠিব কোনটো শুদ্ধ, কোনটো অশুদ্ধ, কোনটো কৰা উচিত কোনটো কৰা অনুচিত গম পাইছে, চ' সেই মানুহে তেতিয়া তেওঁলোকৰ বিবেচ থাকিব। বিবেকহীন নহব। বিবেকেৰে তেওঁলোকে নিজে নিজৰ সিদ্ধান্ত ল'ব এইটো কৰা উচিত। এইটো অনুচিত, সেইটো কাৰণে শিক্ষা খুব জৰুৰী দেশৰ প্ৰত্যেকজন নাগৰিক শিক্ষিত হব লাগিব দেশখন সু পৰিচালনা কৰিবৰ কাৰণেইতো নহ শিক্ষাৰ প্ৰয়োজন। অকল নিজৰ কাৰণেই নহয় কিবা এটা চাকৰি, চাকৰিৰ কাৰণে গম পাইছ নে, যে শিক্ষা জৰুৰী সেনেকুৱা কথা নহয়
সেইটো নহয়, নিজৰ ব্যাক্তিত্বৰ বিকাশৰ কাৰণেও ধৰক।
জীৱনটো হয়।
হয়
সেইটো কাৰণে এইখিনি খুব দৰকাৰ সুপৰিকল্পনা,
দৰকাৰ হয়, চাকৰি টো, অকল চাকৰি লাভৰ কাৰণে শিক্ষাটো নহয় এনেও লাগে।
হয় হয় চাকৰি লাভৰ কাৰণে শিক্ষা নহয়। খুব জনাটো খুব দৰকাৰ। সকলো নাগৰিকে জানিব লাগিব সেই কথা।
হয় ঠিকে কৈছে।
ত' আমি আপুনি সকলোৱে সচেতন হব লাগিব দেশখনক আগ, গুৱাই লৈ যাব লাগিব।
হয় হয়, হয় হয় ঠিকে কৈছে।
আমি আমাৰ নাগ এজন সু নাগৰিক হিচাপে আমাৰ দায়িত্ববিলাক। কৰ্তব্য বিলাক কৰি যাব লাগিব পালন কৰিব লাগিব।
হয় ঠিকে কৈছে, হয় হয়।
চাওক, এজন মানুহ, মই এতিয়া গাড়ী চলাই গৈ আছো।
হয়।
এটা কথা আছে যদি এখন, এম্বুলেঞ্চ মোৰ কাষেদি যাব খোজে। এই মোৰ ৰাস্তাই এৰি দিয়াটো মোৰ কৰ্তব্য হয়নে?
অ', হয় হয়।
ত' মই যদি ভাবো মোৰ নিজৰ স্বাৰ্থৰ বাবে, তেওঁক যাব দি মোৰ কি লাভ হব। অকল লাভ লাভৰ চিন্তাতে যদি থাকো, এইটো শিক্ষাৰ কোনো অৰ্থই নাই, বুজি পাইছে? চ' সকলোৰে কাৰণে সমান হব লাগিব, সকলোৱে কথাবলাক বুজি পাব লাগিব।
হয় হয়।
মই কি কব খুজছো আপুনি বুজি পাইছে নে কথাটো?
পাইছো পাইছো বুজি পাইছো, সকলোৰে সেইটো মানে মনতটো সেনেকা হব লাগিব। তেতিয়াহে আমাৰ সমাজখন আগবাঢ়ি যাব।
আমি, আমি আমাৰ মন বিলাকক আমাৰ কাম বিলাকক আমি, নিজে বিবেকেৰে চাব জানিব লাগিব নিজে নিজৰ বিষয়ে, জানিব লাগিব আনক শিকাব পাৰিব লাগিব।
হয় হয় ঠিকে কৈছে আপুনি। আপোনাৰ মতৰ লগত মই একমত আছোঁ। হেল্ল'। হেল্ল'। হেল্ল' শুনিছেনে?
হেল্ল'।
হেল্ল' অঁ শুনিছোঁ হয় হয়।
মই শুনা নাছিলো।
হয় হয়।
কচ মাছ
হয় হয় হয় ঠিকে কৈছে আপুনি অ পাইছো পাইছো শুনা পাই আছো
হয় হয়।
অ আমাৰ সেইবিলাকে আমাৰ দায়িত্ববিলাক আপুনিয়ে আমিয়ে সকলোৱে উপযোগী কৰিব লাগিব হয়। চ' সেইটো কথা আৰু বহুত কথা থাকে চ আহ চব কথা জানিব লাগিব আপুনিও দুটা আপোনাৰ পৰা দুটা কথা শিকিব লাগিব। মোৰ পৰা দুটা কথা শিকিব লাগিব আপুনি।
হয় হয়।
বৰ্তমান আপুনি কি কৰি আছে এই গৰমৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কি কেনেকুৱা কেনেকুৱা পদক্ষেপ লৈছে আপুনি।
মই এই গৰমৰ কাৰণে মোৰ বাহিৰত বহুত কাম আছিলে। কিন্তু মোৰ আজি কাম বিলাকে কামটো থাকেই দিয়কচোন কিন্তু মই ওলাইয়ে যাব পৰা নাই মই মানে। বেছি টো মানছ গৰম কাৰণে মই ঘৰৰ ভিতৰতে সোমাই আছো। ত ফেনখন লগাই ৰাতিপুৱা গৈছিলো বাৰু অকমান অকমান গৈছি গৈছিলো বেছি সময় নহয় অকল আধা ঘণ্টা কাৰণে গৈছিলো স্মাট মলত। এই কিবা কিবি আনিলো যেনে ধৰক খিচমিচ আনিলো তাৰ পিছত আপোনাৰ আপোনাৰ নামটো হ'ল হেৰি এইটো অ ৰুষ্টেড ফ্লেকচ চিডছ এইটো আনিলো ৰুষ্টেড ফ্লেকচ চিডছ আৰু এটা আনিলো ৰুষ্টপেড আৰু এটা এটা আনিছিলো ৰুষ্টেড চানফ্লাৱাৰ চিডছ
অ চান ফ্লাৱাৰ চিদটো মই খাও কিন্ত ইমান ভাল নাথাকে অ
আকৌ এটা আনিছো এইটো এক্সোৱেলি টেষ্টিৰ কাৰণে নহয় এইবিলাক হেল্ডী হয় আৰু আৰু এটা আছে অ অ পামকিন চিপচ এইটোও আনিলো
পামকিন চিট হয় কিন্তু এইখিনি ভাল লাগে পামকিন চিট এইটো বাৰু মই ভাল পাওঁ
হয় এইটো মানে একেটা টেষ্টৰ কাৰণে মই অনা নাই কিন্তু এটা খোৱাটো খুব দৰকাৰ মানে আমাৰ ভি ভিটামিনৰ অভাৱ থাকে ন সেইটোৰ কাৰণে আনিছো।
ভিটামিন ডিৰ কাৰণেও ভাল সেইটো।
অ মই এইকেইটা আনিছো এইকেইটা কন্টিনিউ কৰিব লাগিব আৰু এইফালে আনিছো
আপুনি এইটো চাব লাগিব হয়
এইকেইটা এইকেইটা মোৰ নিজৰ কাৰণে আনিছো আৰু আনিছো মই
মই আপোনাক পিছত ফোন কৰিম মই অলপ ব্যস্ত আছো এতিয়া
ঠিক আছে ঠিক আছে